অহ কোৱা।
কি খবৰ?
ভালে ভালে তোমাৰ।
ভাল ভাল। কি কয় ভাত পানী এই মাত্ৰ খাই পেলাই,
মইয়ো এয়া খাই পেলাই উঠি কৰি আহিছোহে জাষ্ট।
অ, কাৰেণ্ট আছে নে তোমালোকৰ তাত?
আছে বাৰু, বৰ্তমান মানে বহুত লাইটটো অহা যোৱা কৰি আছে, এতিয়া আছে অলপ মানে ধৰা- পোন্ধৰ বিশ মিনিট নাছিলে, এতিয়া আহিছেহে।
অ। অ আমাৰতো এই এক ঘণ্টা ধৰি পেলাই আহি আছে, গৈ আছে, আহি আছে গৈ আছে ইমান গৰম লাগিছে।
অ গৰম গৰম - যিহে গৰম হোৱাকে ওলাইহে আহিছো অকমান।
অ, আচ্ছা শুনা না, কি কয় তোমাৰতো ইণ্টাৰ্ণশ্বিপ আছে ন এতিয়া?
অ মই ইণ্টাৰ্নশ্বিপ কৰি আছো।
ক'ত কৰি আছা বাৰু তুমি ময়ো কৰি আছো বাৰু মই সন্দা ডিলৰত কৰি আছো
অ মই হেৰিতে কৰি আছো ইলেক্ট্ৰিচিটিত এ পি ডিচিএলত
এ পি ডি চি এলত কি কৰি আছা তাত
এতিয়া মই এ হেৰি কৰি আছো তোমাৰ ইয় স্মাৰ্ট মিটাৰৰ বিষয়ে মানে ইয়াতে এ হেৰি কৰি আছো মিটাৰ ছাৰ্ভিচিংৰ ভিতৰত তাতে মানে। তোমাৰ ফিল্ডত গৈ পেলাই এইবিলাক মানে চব মই চেক কৰি আছো বা ইলেক্ট্ৰিকেল হওক যি হওক মানে মিটৰ লগৰ।
উম
চব এইবিলাক মানে মই তাতে কৰি আছো আৰু এইবিলাকতে।
স্মাৰ্ট মিটাৰ লগালে কি হয় কি নহয় সেয়া ওপৰত কৰি আছা নেকি। কি হয় বাৰু স্মাৰ্ট মিটাৰ বহুত মানুহৰ পৰা শুনিছো যে ভাল হয় বেয়া হয় মানে তুমি কোৱাচোন কি হয় কি মানে। শিকিলা তুমি কিবা।
মানে তোমাৰ চোৱা মই জনা মতে এতিয়া তোমাৰ মই যোবিলখক মানে ট্ৰেনিং আমাক দিছে বা কৰিছো আমি মই মানে মই তাত তাতে একচেলি মানে মই তাতে হে চাকৰি কৰি আছিলো মানে।
আহ
মানে তোমাৰ ধৰা এনেকা কি হয় তাত তোমাৰ স্মাৰ্ট মিটাৰ বিলাক মানে নামেই স্মাৰ্ট মিটাৰ যেতিয়া আৰু আগৰ মিটাৰ বিলাক যেনেকে মানে ধৰা। তোমাৰ প্ৰপাৰ ডিটো নাহে মানে তাতে তোমাৰ মানে যোনটো মানে একচুৱেল ৰিডিং হয়। সেইটো ৰিডিং মানে তাতে কেপচাৰ নহয় কিছুমান ধৰা ষ্টেপিলাইজাৰ হওক বা কিবা টিভিৰ কি কিছুমান মানে বহুত এনেকুৱা ৰিডিং থাকে যোনবিলাক ৰিডিং মানে তাত মানে শ্ব' নকৰে।
আচ্ছা।
আৰু মানে তাতে নাহেই সেইটো ৰিডিং বুজিছা।
হম হম।
সেইটো ৰিডিং মানে তাতে একেবাৰে নাহে আৰু সেইটো কাৰণে ধৰা তোমাৰ এতিয়া এতিয়া মানে। চব সেইবিলাক মানে নতুন স্মাৰ্ট লগাইছে ন তোমাৰ তাতে মানে যোনটো স্মাৰ্ট মিটাৰ তাতে। তোমাৰ সৰু সৰু যি ৰে ৰিডিং আছে মানে।
উম।
চবে তাৰ থিব মানে
মানে ৰিডিংটো মানে হয় কি বস্তু মানে ৰিডিংটো।
মানে ৰিডিং ৰিংহ'ল তোমাৰ ইউনিট ৰিডিং এইটো হ'ল তোমাৰ ইউনিটটো
উম
বুজিছা তোমাৰ মানে এক ছেকেণ্ড এক ছেকেণ্ড অহ কোৱা
অ মানে তোমালোক মানে স্মাৰ্ট মিটাৰ যে লগাই আছা স্মাৰ্ট মিটাৰ পুৰণা মিটাৰটো দি মানে কি কৰা তাৰপিছত গৈ পেলাই।
পুৰণা মিটাৰটো মানে কি হয় তোমাৰ এতিয়া স্মাৰ্ট মিটাৰটো যেতিয়া তুমি তাত লগোৱা হৈ যাব। ত পুৰণা মিটাৰ তটো। তোমাৰ তাতে একো কাম নাই কাৰণ এতিয়া যোনবিলাক পুৰণা মিটাৰাৰ সেইবিলাকৰ মানে একো কাম নাথাকে। সেইবিলাক মিধাৰ মানে একো কাম নাই যেতিয়া তোমাৰ ধৰা চব স্মাৰ্টেই হৈ যাব যেতিয়া সেইটো মিটাৰনো কি ইউজ হ'ব এইটো কোৱাচোন।
অ হয় বাৰু সেইটো মানে পেলাই দিয়া হয় নেকি।
সেইটো মিটাৰ মানে পেলাই দহা মানে তাতে লৈ যায় অফিচত জমা লয় গৈ মানে। অফিচত মানে জমা আমি আমি গৈ পেলাই অফিচত মানে জমা দিবগৈ লাগে তাত। মানে কি হয় তোমাৰ ধৰা এতিয়া তোমাৰ মিটাৰটো যদি বাই চান্স। যদি চুৰ হৈ গ'ল ঘৰ পৰা ত। তোমাৰ মানে ধৰা তোমাৰ নামত বেলেগ এজন ব্যক্তিয়ে তোমাৰ সিহঁতে মানে। তোমাৰ লাইটৰ মানে সেই কনজিউম কৰি থাকিব। সিহঁতে চলাই থাকিব তোমাৰ সেইটো। খালি বিলটো তোমাৰ নামত উঠিব। কাৰণ কনজুমাৰ আইডিটো তোমাৰ নাম আছে মানে।
পইচাটো মানে বেলেগ পইচাটো মই দিম কিন্তু ইউজ কৰিব বেলেগে।
অ অ ইউজ কৰিব বেলেগে সেই।
আচ্ছা আচ্ছা আচ্ছা আচ্ছা আচ্ছা এইটো মানে তোমাৰ। এইটো মানে তোমাৰ কি তুমি এ পি ডি চ এলত আডাৰত আছ ন এতিয়া নে কি?
এ পি ডি চি লৰ আন্দাৰত মানে কি হয় এইটো এটা ডাঙৰ প্ৰজেক্ট এটা হয় মানে ধৰা।
উম
তোমাৰ মানে এইটো এনেকুৱা এটা প্ৰজেক্ট ধৰা তোমাৰ আদানি যোনটো প্ৰজেক্ট হয় মানে আদানিৰ ইলেক্ট্ৰিকেল স্মাৰ্ট মিটাৰিঙৰ যোনটো প্ৰজেক্ট।
উম
যোনটোত মানে মই এইবিলাক বৰ্তমান মানে কাম কৰি আছো বা এন্টাৰচিপ কৰি আছো। কিন্তু মানে ধৰা কি হয় আন তাৰ মানে তোমাৰ এ পি বি চি এলৰ আন্ডাৰতে পৰে বুজিছা।
উম
মানে ধৰা এতিয়া বহুত মানে চাপৰ্ট আছে গভাৰ্ণমেণ্ট তো সেই ফালৰ পৰা এই পি ডি চি এলৰ ফালৰ পৰা মানে, সেইকাৰণে ধৰা তোমাৰ মোৰ চাব গ'লে এ পি ডি তেলতে পৰে গৈ
অহ আচ্ছা আচ্ছা, তোমালোকৰ- কি একশ অহ অহ তোমালোকৰ কি এশ বিশ ঘন্টাই নে কি?
অহ আমাৰো এশ বিশ ঘণ্টাই ইণ্টাৰ্ণশ্বিপ। তোমাৰ তোমাৰোটো এশ বিশ ঘণ্টাই। উম উম চবৰে একেই হয় বাৰু ইণ্টাৰ্ণশ্বিটো
অহ অহ অহ, কিমান দিন কৰিবা তুমি?
মই ভাবিছো মানে কি হয় তোমাৰ পৰা যিমান জল্দি মানে শেষ কৰিব পাৰো। তো মানে মোৰ কাৰণে যিমানে ভাল কাৰণে এতিয়া মানে শেষ কৰি পেলাই ধৰা তোমাৰ বেলেগ এটা কাৰণে ধৰা গৰম বন্ধটো বেলেগ এটা এটা কামত মানে মই ব্যৱহাৰ কৰিব পাৰো মানে মোৰাবোৰ সময় খিনি। ধৰা সেই তো লাগিলে মোৰ ব্যৱসায় হওঁক বা মোৰ ধৰা সৰু সুৰা যি চাকৰি তাকৰি বা যি- কিবা মানে মই যিহে কাম কৰিলো আৰু ধৰা, মানে মোৰ চল সকলো ফৰ্মটতে মানে মোক সময়টো বেলেগত বেছিকে দিব পাৰিম, সেইকাৰনেই মই ইন্টাশ্বিপটো তোমাৰ মানে প্ৰত্যেক দিনাই মানে মই সেৰিকে কৰি আছো তোমাৰ আঠ ঘন্টাকে কৰি আছো। তাতে মানে মোৰ ধৰা চাকৰিতটো হৈ মই তাতে কামো কৰো ন ত সেইকাৰণে মোৰ তাত চাকৰি। হৈ যায় তাৰোপৰি মানে মই আঠ ঘণ্টাকে সেইটো মানে মই তাতো আঠ ঘণ্টাটো হৈ যায় মোৰ ইণ্টাৰ্নচিপতে
অহ আচ্ছা আচ্ছা।
অহ
তেনেহলে তোমাৰ মানে পোন্ধৰ দিনতে খতম হৈ যাব ন?
হা হা হা?
তোমাৰ তেনেহলে পোন্ধৰ দিনতে খতম হৈ যাব।
অহ অহ মোৰ পোন্ধৰ দিনতে হব। তোমাৰ কিমান দিনত শেষ হব?
মই তোমাৰ ময়ো আঠ ঘন্টাকে কৰি হোণ্ডা ডিল্লৰ অহ
নে হোণ্ডা ডিল্লৰত কি কৰি আছা এতিয়া?
হোণ্ডা ডিল্লৰত মই আছো তোমাৰ শ্বিলচত।
হয় নেকি?
চিল
তাতে তাতে মানে কেনেকুৱা হয় মানে খবব মানে বস্তুবোৰ তেনেকুৱা নিচিনাকে থাকে মানে মই বুজি নেপাওঁ মানে মইতো
অহ মানে বস্তুটো হয় যে ধৰা কাষ্টমাৰ এজন আহিলে বহুত মানুহে আহে যে কি কয় মাইণ্ডত কোনো মানে বাইক চাইক মানে নভাবাকে আহে মানে বাইক বা স্কুটিৰ কথা তে আমি মানে তেনেকুৱা মানুহক মানে বুজাব লাগে যে কি কি বাইকত কি এনেকুৱা ফি ফ্ৰিৰ্ছ আছে কিমান মাইলেজ দিব কিমান চি চিৰ বাইক হয় কিমান পাৱাৰ আছে সেয়া মানে কওঁ আমি কিমান দাম বাইক খনৰ তাৰপিছত গৈ পেলাই কিছু মানুহে মাইণ্ডত লৈেলাই আহিছে যেমি এইটো বাইক ল'মহলে সেইটো স্কটি লম বুজি পাইছা তেনেকুৱা মানুহক আমি এ কও যে কি কয় আপোনাৰ হয় কে আমি প্ৰথমে সধো আপুনি কেছ ল'ব নে ই এম আই কৰিব লোন ল'ব তেতিয়া আমি মানে ধৰা কেছ কৰিলে কেছৰ আমি দামটো মাৰি দিওঁ তেতিয়া মানুহজনে কেচ চেক দি পেলাই বা ধৰা কেচ দি পেলাই মানুহজনে লৈ যায়
উম
ই এম আই যদি কৰে তেনেহ'লে আমাৰ তাত মানে তোমাৰ মানে ধৰা কোম্পানী আছে এল এন টি আছে তাৰপিছত গৈ পেলাই ইণ্ডাচ বেংক আছে তাৰপিছত গৈ পেলাই ধৰা তাত টা আছে টাটা ফাইনেন্স আছে সেয়া মানে তোমাৰ ফাইনেজ আছে অ বাজাজ বুলি আছে কম্পেনী সেয়া মানে তোমাৰ বাজাজতে মানে থাকে আৰু বেলেগ বেলেগ কম্পানীও আছে আৰু বুজিছা তাৰ পিছত মানে হেটৰ ওচৰত লৈ যাওঁ সেতক মানে ফাইল চাইল ট্ৰেক কৰে মানুহজনৰ কাষ্টমাৰ জনৰ ফাইল চাইল চেক কৰে যদি চিবিল যদি ভাল থাকে তেতিয়াহে মানে এপ্ৰোভ মানে পাই মানে তেতিয়া মানে সেই মানুহজনে মানে বুজাই দিয়ে যে কিমান আপুনি ডাউন পেমেণ্ট দিলে কিমান মানে ই এম আই আহিব কিমান মানে আপুনি লোন কৰিব সেয়া মানে আহি যায় মানে সেয়া মানে আমাৰ মানে কাম মানে বুজি পাইছা
অ গম পাইছো গম পাইছো বাৰু।
কিছুমান আকৌ কি কয় মানুহ আহে এ গাড়ীখন চাই যাই তাৰ পিছত গৈ পেলাই কয় কি কাইলৈ ল'ম কাইলৈ ল'ম বুলি সেনেকা মানুহৰ আমি নাম মইটো থৈ দিওঁ বুক এটা আছে আমাৰ নতবুক তাত মানে আমি মানে ডেইলি ডলি মানে কল কৰিব লাগে মানে বুজি পাইছা যে কল কৰি পেলাই সোধো মানে দাদা আপুনি কি কয় লম বুলি ভাবিছে নেকি? কেতিয়া আহিব কি কথা মানে সেইবোৰ মানে
অ ঠিকেই আছে দিয়া ইণ্টাৰ্ণশ্বিপ টোৱে কমপ্লিট হ'ব লাগে
এই ইণ্টাৰণশ্বিপ যে মানে মাৰি পেলাইছে কচমছে মানে কিয় কোৱাচোন মানে বিনা পইচাত মানে ইমান মানে কাম কৰিবলগীয়া হৈ আছে
সেইটোয়েতো সিহঁতৰ লগতে লাগে সিহঁতৰ সহায় বা গোটেই আমাক মানে নলেজতটো লাগে কিন্তু মানে কি হয় হলেও মানে ইমান গৰমত এইবিলাক কৰি থাকিলে মানে সকলো সময়তে ভাল ভাল নেলাগে ইন্তৰ্ণচিপ টো মানে এইটো এটা মানে একো কাম নোহোৱা বস্তু এটা দেই ন
কাম নোহোৱা বস্তুয়েই মানে এটা মানে চাৰ্টিফিকেটৰ কাৰণে মানে
ইমান তৰ পাই সেইটোোৱো সেইটো কাৰণটো কৰিবলগীয়া হৈছে
উম এতিয়া যদি ধৰা আমি ধৰা পইচা যদি পাওঁ ইণ্টাৰ্ণশ্বিপটো কৰাৰ কাৰণে
উ তেতিয়া নিজৰো এতিয়া মনতো যাব দিয়াচোন যাতে কৰিও আছা পইচা কিবা এটাও পাবা তাৰ উপৰি ধৰা চাৰ্টিফিকেনো হ'ব সেইটো কিবা এটা ভাল লাগে এতিয়া ওলটাই কিছুমান চাবাচোন তুমি নিজে পইচা দিব লাগে
উম
পোন্ধৰশ হওক তেৰশ হওক সাতশ হওক এন জি অ' কিছুমান এনেকুৱা আছে ধৰা কিছুমান এতে ফ্ৰী হয় বহুত সোতত মানে পেমেন্ট কৰিব লাগে হয় নে এইবিলাকৰ মানে বহুত বেয়া হৈ গৈছে বাৰু দেই
সিহ মানে ধৰা বিজনেছ এটা খুলি লৈছে যে যাৰ যাৰ ইণ্টাৰ্নশ্বিপ থাকিব সিহতক টানিম সিহঁতৰ পৰাই এনেকে এনেকে পইচা ল'ম চাৰ্টিফিকেট এ দি দিম
সেইটোৱটো চাৰ্টিফিকেটতো সিহঁতৰতো একো আপত্তি নাই সিহঁতৰ কাম বিলাকো ফ্ৰীতে হৈ যায়
পইচা আনকি সিহঁতি লৈয়ে আছে আমাৰ পৰা কিনো বেয়া হৈছে সিহঁতক
সেইটোয়েটো বাকী তুমি নিজৰ কেৰিয়াৰৰ বিষয়ে কি ভাবিছা
কেৰিয়াৰ ডিগ্ৰীটো কৰিম ডিগ্ৰীটো কৰি পেলাই ধৰা কিবা এটা কামত সোমাম কামত সোমাই পেলাই অলপ পইচা ধৰা গোটাম গোটাই পেলাই অলপ মানে তাৰ পিছতকে মানে ব্যৱসায় এটা কৰিম বুলি ভাবিছো আৰু তুমি
ময়ো তোমাৰ নিচিনাই ময়ো ঠিকেই একেই ভাবিছিলোঁ মানে ময়ো ভাবিছো চাগে প্ৰথমতে ডিগ্ৰীটো কমপ্লিট কৰো তাছত কৰাৰ পিছত ৰত ভাবিলো এতিয়া চোৱা সকলো মানুহৰ মানে পইচাৰ ফালৰ পৰা চবৰে মানে সুবিধা নাথাকে ন ত সেইটো কাৰণে আমি মানে এতিয়া মধ্য শ্ৰেণীত পৰিলো মানে এতিয়া আমাৰ দেউতাহঁতৰ এনেকোৱা একো হেৰি নাই চাকৰি নাই তো এতিয়া সেইটো কাৰণে মানে আমি নিজে কিবা এটা যাতে লাইফত কৰি পেলাই মা দেউতাহতক মানে সুখত ৰাখিব পাৰো সেইটো হিচাপে আমি কিবা এটা লাইন ল'ব লাগিব আৰু কামৰ কাৰণ এতিয়া মানে বেলেগে ধৰা বহুত পঢ়িব পাৰে এইবিলাক পঢ়িলে মানে এতিয়া চোৱা পঢ়িব পাৰে যদি সিহঁতৰ ঘৰৰ কিবা মানে ভাল হয় আৰু অৱস্থা কাৰণ এতিয়া আমাৰ পঢ়ি থাকিলেতো এনেকে চবতো নহ'বগৈ ন আৰু কিছু উম হয় হয় বাৰু সেইটোৱে
সেইটোৱে তোমাৰ মানে চবৰে ধৰা টেনচন মানে থাকে ন যাৰ ধৰা টেনচন নাই ঘৰৰ ধৰা অৱস্থা পাতি ভাল সেয়া ধৰা পঢ়া শুনা কৰি পেলাই পঢ়িলেই হ'ল কিন্তু আমাৰ ধৰা অলপ মানে ইমান মানে এইটো নহয় ন মজবুত নহয় ন আমাৰ ধৰা অলপ মানে পইচা পাতিৰ ক্ষেত্ৰতো ভাবিও মি মেলিবও লাগে
ষ্টেবল হ'ব লাগিছিলে অকনমান যাতে আমি ধৰা কিবা এটা লাইফত কৰো বুলি ভাবিলে আমাৰ হাতত যাতে এটা মূল ধন থাকে কিন্তু এতিয়া আমি এনেকোৱা এটা অৱস্থা হৈ গৈছে আমি এতিয়া প্ৰথমতে কিবা এটা ঘেঁচি তিটি হলেও মানে চুচৰি বাগৰিলে মূলধনটো আমিয়ে গোটাম আমিয়েই সেইটো বস্তু ইনভেষ্ট মানে কৰিম কিবা এটা ভাল বস্তু যাতে আমাৰো এনেকুৱা এটা বস্তু আমি কৰিব লাগিব যিটো আমি কৰিলেও ভয়ে ভয়ে কৰো‌। যে আমি মানে ধৰা পিছলে আমাৰ কিবা এটা হৈ গ'লে ধৰা এই পইচা খিনি যদি গুচি যায় আমি কি কৰিম
সেইটোৱেই সেইটোৱেই,
সেইটোৱে মানে এতিয়া এনেকুৱা এটা বেয়া গতি হৈ গৈছে নহয় সেই কোতে মানে কৰিবৰ কাৰণে এতিয়া তুমি, ক'তো ৰিস্ক ল'ব মানে ক'তো তুমি চবতে ভয় ভয় লাগি থিব যাতে এইটো কৰিলে আমাৰ লোকচান হ'ব নেকি বা এইটো কৰিলে আমাৰ লাভ হ'ব সেইটো আমাৰ এতিয়া গম নাপাওঁ হয়নে
সেইটোয়তো সেইটোতো হবই দিয়াচোন এতিয়ালৈকে আমাৰ এক্সপিৰিয়েন্ঞ্চ নাই ন বিজনেছ কৰাৰ ব্যয়ৱসায় কৰা সেটো ভয়তো লাগিয়ে থাকিব মই সেইটো কাৰণে ভাবিছো কি মানে অলপ মানে ধৰা বাহিৰা বাহিৰে জেগা মানে ঘূৰি মেলি মানে মানুহক মানে লগ পাই অলপ মানে সোধ পোছ কৰো যে কি কেনেকে কি কৰিলে মানে ভাল হ'ব মানে বুজি পাইছা অলপ মানে জানা মানুহক ধৰা যোনে যোনে মানে কৰি আছে ধৰা ব্যৱসায়